হেল্ল'
হেল্ল'!
সুপ্ৰভাত
সুপ্ৰভাত।
অ' মই উঠিলো। তুমি উঠিলা?
মত গৈ হ'লো।
মই গা ধোৱা নাই বাৰু তেতিয়াও অ' চাহ একাপ খালো। চাহ একাপ খাই এই-
মই ভাপ দিয়া, মই, মই ভাপত দিয়া, ভাপত দিয়া পিঠা বনা- আছিলো, চুজি মাইনাক চা হ দিলো।
উম-উম, ভাইটিৰ স্কুল আছে নহয়?
আছে আছে। কিবা এটা খাব আৰু স্কুল যাব।
উম, ওম।
ই মানে কথা নুশুনা হৈছে, পঢ়িবলৈ মন নকৰে নহয় ভাইটি গম পাইছা নাই, ইতোহে, সিটোহে উঠি বাই বাই নমস্কাৰ! পঢ়া টেবুলৰ পৰা উঠি উঠি যায়, একদম মানে আগলেখীয়া নহয়, মানে উম পঢ়াত মনোযোগটো একদম কমি গৈছে।
মই ভালকে পঢ়িবলৈ নহ'লে কি কৰিব। পঢ়িবতো লাগিবই ভালকৈ।
অ' পঢ়া হৈ আছে হৈ আছে বুলি কয় ঘূৰি ফুৰে এতিয়া আকৌ উঠি আহিলেই নহয় পঢ়াৰ পৰা।
উম, উম। স্কুল যাব নাই আজি?
আকৌ ৰাতি পঢ়িছে বাৰু
আহ, অ। স্কুল যাব নাই?
যাব-যাব। স্কুল যাব এ আৰু কেইদিন আছে নো দুদিনহে আছে ক্লাছ। শনিবাৰে নগ'লোও হ'বনে, শনিবাৰে চাগে ষ্টাডি- দিবও পাৰে। পঢ়িবৰ কাৰণে ঘৰত। সোমবাৰৰ পৰা, সোমবাৰৰ পৰা।
আহ, মাজত এনে বন্ধ, চন আছে নাই বন্ধ?
মই সুধাই নাই মাজত বন্ধ আছে নে নাই? এইটো পৰীক্ষাত বন্ধ নাথাকে নহয়। পা চেমিষ্টাৰহে আৰু, প্ৰথম পৰীক্ষাটো বাৰু কিনো কম, বে নম্বৰৰ নহয়নো ফ'ৰ্টি মাৰ্ক্সটৰে মানে কেৰ মাৰ, নম্বৰ পৰীক্ষা? চল্লিশ মাৰ্কৰ পৰীক্ষা হে, আ এ প্ৰথম দিনা হেৰি আছে অংক আছে, অংক।
অহ, ঠিকে আছে।
অহ' প্ৰথম দিনা অং, এ প্ৰথম দিনা অংক নহয় সপাই ছে হেৰি আছে, বিজ্ঞান আছে। প্ৰথম দিনা। অংক নহয়।
উম, উম।
তাৰ কেমেচ এইটোত এ অকমান পাজল লাগি আছে এটা চাবজেক্ট অ সমাজ বিজ্ঞানটো সমাজ বিজ্ঞানতটো কিতাপ নাহিলেই নহয়
অ
ইক ব তনেংগে পচতে কি পে
মানে চচিয়েল চাইেন্স আছে
উ সমাজ বিজ্ঞানত মানে কিতাপখন নাহিলে যে
আহ
এতিয়া সেইখন এতিয়া পুৰণা খনে পঢ়োৱা পঢ়াছে নে কি হেৰি কৰিছে সদ পৰীক্ষা হব ন
উম হম হ
নাই এইবাৰ মানে অ নৱম মানৰ সেইখিনি সলনি হোৱা নাই জানো কিতাপখিনি
উম বুজিছ
প্ৰকাশকে মানে কিতাপৰ সময়ত হেৰি কৰিব প্ৰকাশ কৰিব পৰা নাই সেইকাৰণে এতিয়া হেৰি বিদ্্যালয় সমূহৰ মানে কিছুমান অসুবিধা হৈছে নহয়
হয় হয়
অংকখন সেইকাৰণে পুৰণা খনে কৰি দিলে আগৰখনে
উম
নতুনকে ওলোৱা কো হেৰি নহ'লে কাৰণে সময়ত
উম বুজিছো
তাকে এতিয়া ৰাতিপুৱা কি খাবা
ৰাতিপুৱা ই চাহ খালোে মই এতিয়া লাহে যেে এ ক্লাছলৈ যোৱাৰ আগত কিবা এটা এতিয়া হওক লাইটকে বনাম
লঘু আহাৰ
অ ঠিকেই আছে কিবা এটা খাই যাব লগা মুঠ দাদা বেছি হেভিকে খালেও বেয়া হা হা
স্কুললে কিবা খাই চায়নে ভালকে
কেতিয়াবা খাই দেই দিহটো যদি ভাল থাকে আগদিনা যদি মাছ মাংস বা কিবা হেৰি থাকে তেতিয়া ভালকে ভাত কেইটামানে খাই যায় আকৌ ভালকে দালি চালি বনাই দিলে খাই যায় আলু ভাজি দিম এনেকে বনাই দিলে খা যায় কিন্তু প্ৰায় নোখোৱাকে যায়ও মেগী কি খাই ভাপত দিয়া পিঠা মেগী ৰুটি ডিম ৰুটি এনেকে কিবাবি খাই যায় আৰু
তাক ভালকে খাই থাকিবলৈ হ'ব নহলে দুৰ্বল হ'ব নহয়
আহ এতিয়া আকৌ শৰীৰ চৰ্চা কৰিবলৈ নৱম মানতে হৈ জানাৰী একদম মানে কম আহ খাবলৈ গৈছে খোৱাটো মানে কম ভাত খাবলৈ কম কৰিছে দিম চিম বলিম খাবলৈ ইচ্ছা কৰে বাপে কাটি দিলো মই এই অকমান মানে মূৰামূৰি সময়ত যদি খাবলৈ দিওঁ খাবলৈ মন নকৰে যে সেইকাৰণে মই আপেল কাটি দিলোঁ আপিল কল দিলো কল নাখাালাই
সি যদি ব্যায়াম ব্যায়াম কৰে ব্যায়াম কৰাটো ভাল শৰীৰৰ কাৰণে ভাল কিন্তু সেই যদি সেই হিচাপে যদি নিজৰ শৰীৰত যদি প্ৰটিনটো আনিব নোৱাৰে তেতিয়া বেয়া হ'ব ন কথাটো।
উম সেইটোৱেতো সেই ভাৱ হে ভাৱ পিছে অ ব্যায়াম কৰিম শিনা নাম সেইটো কথা কিন্তু কিন্ত ক্ষীণ এনে ক্ষীণ আৰু ব্যায়াম কৰি ক্ষীণাটো পাৰ্থক্য আছে ন তাৰ পিছত আ কৌ ভাল বস্তু খাব লাগিব নহয় প্ৰতিন জাতীয় বস্তু। যদি খাব মন নক ক'ত হব? গাত গা দুৰ্বল হব আকৌ মানুহে ভাবিব বেলেগ কিবা কাৰণতহে ঠিক আছে এনেকুৱা কথা হলে বেয়া ক্লাছ অলমানতে এইবিলাক কৰিলে মই ভালো নাপাওঁ। পৰি চৰ্চা কৰিব লাগে ভাল কিন্তু সময় পঢ়াৰ সময়ত মানে জোখতকে বেছি নহয় হিচাপত সেই সোনকালে পঢ়া এইটোৱটো হৈ যায় ন। আকৌ এক্সট্ৰাকে আৰু কৰিবলৈ সময় থাকে নহয় ক্লাছ নৱমান দশমমান শ্ৰেণীত সেইটোৱে পঢ়াৰ শেষ ষ্টেজটোত তাতেই থাকে।
আমি ভ খৰবাত ভালকে খৰবাত ভালকে বুজাই আহিম
অ ভালকে বুজালে বুজিব বুজে বুজাতো বুজে এ কওঁ বুলি কয় কিছুমান বুজাটো বুজে কওঁ বুলি কয়। লগ লগ সং এইবিলাকো কথা থাকে নহয় এতিয়া স্কুলতো মই সগৈ চা বাৰু যি কি নহওঁক এতিয়ালৈকেটো ভালেই আহিছে বাৰু পঢ়া নাই। কি হয় চাওঁ অকমান এতিয়া গুৰুত্ব দিব লাগিব। গতিকেটো তুমি বনোৱা মেলা অকমান অকমান কিবা কিবি পঢ়িলা নাই?
মই আজি এইবাৰ অলপ পিছতকে পঢ়িম আৰু পঢ়ি হোৱাৰ পাছত ক্লাছলৈ যাম।
অ'।
নাই আগতে কিবা এটা বনাব লাগিবটো খাবলে। অ', সেয়া কৰিব লাগিব উম, হম, হম।
অ', অ'। ঠিক আছে বাৰু, তাৰ মাজতে নিজক অকমান সময় দিবা।
আছে বাৰু দে।
আৰু পহাই ৰাতি আৰু এটা কথা এ তুমি আহিলে অলপ ভাইটিক বুজাবাচোন দেই মই থকা সময়ত। এতিয়া অকমান ভালকে পঢ়িব লাগে। পঢ়াত মনটো বেছি দিব লাগে বেলেগ কথা বাদ দি। অ', চব থাকিব।
মই যাম এই বন্ধত যামে নহয় গৰম বন্ধ দিবতো গৰম বন্ধৰ পৰা তাক ভালকে বুজাম। ভালদৰে বুজাম তাৰপিছত তাক অলপ পঢ়োৱাটো চাই দিব লাগি
মানুহৰ জীৱনত চব লাগে কিন্তু সময় সাপেক্ষে দেই। সময় সাপেক্ষে, সেইটো বুজি মানুহে আগবাঢ়িব লাগে, ঠিক আছে। দিনটো ভাল ভালে যাওক
বাকে
হ'ব দিয়া
হ'ব দিয়ক হ'ব।
অ অ
ঠিক আছে।